হেল্ল'।
হেল্ল, হেল্ল' শুনি পাইছা অ কোৱা। কি কৰি আছা? এনে শুই আছিলোঁ তুমি?
অ মই।
মই বহি আছোঁ। অ মই ফোন কৰি আছিলোঁ। অ কাটা খাই গ'ল পটককে।
আচ্ছা ভাত খালা?
ভাত নাই খোৱা ঘুগুনি বনাই থৈছিলোঁ তাকে খালোঁ।
অ বাকী খবৰ ভাল?
অ ভালেই, তোমাৰ? হেল্ল', হেল্ল তোমাৰ ভাল।
ভাল।
ভাল, ভাত খালা?
হা?
হা ভাত খালা।
খালোঁ, তুমি?
তুমি, মই নাই খোৱা।
অহ।
অ পঢ়ি আছা নেকি? ক'তো ফুৰিব যোৱা নাই? নাই, নাই ক'তো যোৱা নাই অ।
অঁ
অ
উমহ্, কৰ'বাত যাবা নেকি?
উমহ্, ক'ৰবাত যাবা নেকি? ক'ৰবাত মানে, বেংকতহে যাব লগা আছে। তাত্
অহ্, ফুৰিব নোযোৱা?
ফুৰিব নাযোৱা? ফুৰিব নাযাওঁ।
অঁ।
ক'তনো যাম ফুৰিবলে?
উম।
উম।
আৰু ঘৰৰ মাহঁতৰ ঘৰত ভাল?
মাহঁতৰ খবৰ ভাল? অঁ, ভাল তোমালোকৰ?
ভাল।
ভাল? অঁ, কি পঢ়ি আছা?
হাঁ?
কি পঢ়ি আছা?
মই ইলেভেনত।
মই ইলেভেনত, অঁ।
তুমি?
তুমি? মইতো একেবাৰে বি এ পাছ বোলে, বিয়া পাছ।
আচ্ছা।
আচ্ছা, অঁ।
আৰু কোৱা?
আহ, আহ। হেল্ল! হেল্ল!
অঁ, কোৱা?
অঁ। কোৱা আৰু ওখৰ চাপৰ। অ, সোণ দুষ্ট নহয়।
কোৱা আক'।
কোৱা আক'। সেই তুমি কিমানত জন্ম?
হাঁ।
হাঁ? কিমান চনত জন্ম তুমি? দুহেজাৰ
ন' চন।
ন ' চন। ন। সৰু হয় ন' অলপ। দুবছৰ সৰু।
অনকন্দ
তোমালোকৰ ঘৰত কোন কোন আছে? মা আছে, ভাইটি আছে। আইতা, মই মোৰ মা ঘৰত মানে। দেউতা নাই? অঁ।
উম।
তাত মোৰ হাজবেণ্ডৰ ঘৰত মা আছে, পাপা আছে, ভণ্টি এজনী আমি পোৱালি একা।
অ', কান্দি আছে।
ঘূৰি, ঘুৰি আহিলে এতিয়া।
অ'।
অ', ঘূৰি ফুৰিবলৈ যায়।
অ', মই মানে বিজনেচ কৰিম বুলি ভাবিছোঁ। পাৰ্টনাৰশ্বিপ
কৰিম বুলি ভাবিছোঁ। পাৰ্টনাৰশ্বিপ কৰিবা, উম, কি বিজনেছ কৰিম বুলি ভাবিছা?
কাপোৰৰ।
কাপোৰৰ অ', পাৰি।
অ'।
কেতিয়াপা আৰম্ভ কৰিম বুলি ভাবিছা তাতে
জুলাইৰ দহ
জুলাইৰ দহ তাৰিখ মানে অ'।
তাতে চাদৰ মেখা
ততে চাদৰ মেখেলা আৰু জীনছ টপ ৰাখিম আৰু কি, কি ৰাখিম কোৱাচোন। একেবাৰেেই ল'ৰা মানুহৰ কাৰণে স্পৰ্টিং গেঞ্জী
উম, আৰু
আৰু সৰু পোৱালিবিলাকৰো ৰাখিব পাৰি। ভেঞ্জী, হাফ পেন্ট পটৰ
কৰ'বাত চিনাকি ঠাই আছে খুলিবলৈ।
খুলিবৈলে। তেনেকৈতে আমাৰ ইয়াতে পায়েই।
অ'।
অ'।
আৰু বাকী খানা বনোৱা জানা।
খানা বনাব জানো। এলাহ লাগে বনাব অ', শাহু মাই বনাইছে।
আৰু তুমি মাংস কি খাই ভাল পোৱা?
ভাল পাওঁ। গাহৰি, গাহৰি চেম। অ', গাহৰিটে ভাল লাগে আৰু।
উম।
কি ভাত খালা এতিয়া?
উম, মাছ চব্জি মাছৰ লগত বনাইছিলে।
বনাইছিলে। অ'। তোমালোকে কোৱা।
ঘৰত আছো বহি।
অ'। ইমান গৰম ক'তো যাব মন নাযায়।
উম।
যাব লাগিব এতিয়া আকৌ ওলাই।
অ ব'লা নহ'বা কৰবাত ফুৰিব যাও আজি মান।
উম ব'লা ওলোৱা ক'ত যোৱা, আবেলি উম কত যাবানো?
সেইটো পাছত কম দিয়া।
কম দিয়া। অঁ অঁ পাছত ফোন কৰি ৰ'বা।
অ
অঁ
কোৱা আৰু
কি কৰিম বুলি ভাবিছা এতিয়া আকৌ বিজনেচ এ?
উম বিজনেছে কৰিম বুলি ভাবিছো।
উম, তুমি একো কৰা নাই? মই সেইটোৱে ভাবিছোঁ মইও।
অ কি বিজনেছ?
কি বিজনেছ কৰিম বুলি ভাবিছা? সেইটোৱে তোমাৰ লগত আৰু অ ধৰা তুমি নিজে নকৰা? নিজে মানে মই নাৰ্চিং কৰিম বুলিহে ভাবিছো।
আচ্ছা। আৰু?
আৰু ছোৱালী অকণমান ডাঙৰো হ'ব তেতিয়ালৈকে।
অঁ
এবছৰ হ'ব আৰু আগষ্টত।
আচ্ছা। আগষ্টৰ কিমান?
আগষ্টৰ কিমান তাৰিখে? ত্ৰিশ তাৰিখে।
অ
আহিবা বাৰডেত।
উম যাম দিয়া।
যাম দিয়া।
কোৱা আৰু
কোৱা আৰু কোৱা মইয়ে কৈ আছোঁ। ইমান দিন খবৰ চবৰ নাই আৰু আজিহে যায়
কোৱা
কোৱা তুমি কোৱা আৰু।
মইতো কৈয়ে আছোঁ তুমি কোৱা? ঘৰত কোন কোন আছে?
অ কৰবাত আমি ফুৰিব যাম বুলি ভাবিছা যাবা নেকি?
অঁ যাম কছোঁতো। অঁ', শ্বিলং যাম যেন মানে মোৰ লগৰ কেইজনীমান যাব।
আৰু তোমাৰ লগত কোন-কোন যায় বা ক'বা?
মোৰ লগৰ কেইজনী যাম কৈ আছিলে।
অঁ', কবা।
অঁ', - ক'বা? অঁ', - ক'ম বাৰু মই ফোন কৰি।
উমঁ।
ঘৰত কোন-কোন আছে তোমাৰ?
ঘৰত মাঁ আছে, দেউতা, বা আৰু দাদা।
অহ', তুমিয়ে সৰু মানে।
উমঁ।
ঠিকে আছে।
আৰু কোৱো তুমি কি খাই ভাল পোৱা?
মই কি খাই ভাল পাওঁ মই নিজেও- মাংসটোতো গাহৰি খাই ভাল পাওঁ আৰু এইবিলাক ভাল লাগে ফাষ্ট ফুট বিলাক খাই।
আচ্ছা। ভাওনা হ'ল নাই সেইফালে?
হ'ল ভাওনা।
হ'ল, নামাতিলে আৰু চাব।
আৰু চাব। এ' মনতে নপৰিল। ক'ত ইমান মনত থাকিব নো। ভাওনা ভাল হ'লে? অঁ', -ভাল হ'ল। চাবই নগলোঁ ছোৱালীক বেজি দিছিলে যে।
অহ।
হয় ন' আমাৰ এইখিনতে ওচৰতে হয় আমাৰ ঘৰৰ পৰাই দেখি পায় ধেকীয়া বাৰেনণ্ডাৰ পৰা।
অহ', -বাৰানণ্ডাপৰা চাই থাকিব পাৰা।
অঁহ', -তাৰ পৰা এই চাই থাকে।
তোমালোকৰে ভাল আমাৰতো বহুত দূৰ।
দূৰ। অঁ', - বাৰানণ্ডাৰ পৰাই চাই থাকো আমি।
উমঁ, আৰু ফান-
আৰু ফানঞ্চন ক'ত হয়? ফানঞ্চন অকণমান দূৰত হয় গৈ আৰু।
অঁহ', মাতিবা ফানঞ্চন হ'লে?
ফানঞ্চন হ'লে? অঁ', - ফানঞ্চন হ'লে মাতিম দিয়া।
উমঁ।
ফানঞ্চন হয়তো গ'ল।
অহ', -অহা বহাগত মাতিবা।
উমঁ, অহা বছৰ'হে ফানঞ্চন হ'ব। হ'ব দিয়া ন।
অঁ', -দিয়া হ'ব দিয়া।
অঁহ।